শুনিছা নে হেল্ল'
হেল্ল'
আহ শুনিছানে?
অ
কি কৰি আছিলা
এনেই আছিলো মই
আহ কথা এটা সুধিম বুলি ফোন কৰিছিলো হেল্ল'
শুনি আছা নে তুমি
মাতটো আহিছে বাৰু এতিয়া কোৱা
অ অ এই কথা এটা সুধিম বুলি ফোন কৰিছিলো তোমাক শুনি আছানে হেল্ল'
অ এতিয়া
আহ শুনিছো দিয়া
অ কষ্ট
হেৰি কি বুলি কয় পিকনিক চিকনিক যাবা এবা ক'ৰবাত
অ যাম বুলি ভাবিয়ে আছিলো কিন্তু যোৱা মানুহ নাই তুমি যদি লগ ধৰা জাম
অ অ নাই মানে আমি আহ এনেকে লগৰ খিনি মিলি এ যাম বুলি ভাবিছো ক'ৰবাত তাৰপিছতে তোমালোকৰ তাত বোলো কিবা জেগা আছে নেকি ভাল মানে ওচৰতে আৰু বেছি ছি দূৰ নহয়। দেহে মানে ঢেৰ থাকিলে মানে দূৰ নহয় আৰু ওচৰতে গৈ।
ওচৰতে তোমাৰ ঢেৰ জেগা আছে।
অহ অ ও তেতিয়া মানে আমি সেইফালে গ'লো হয় তুমি যোৱা যদি তুমি যাব পাৰিবা।
অ বাকী তোমালোক কোৱা বাজেট কিমানকৈ মানুহ?
মানুহ আমাৰ এতিয়ালৈ দছটামান হৈ আছো। আৰু মানে কনফাৰ্ম কে কোৱা নাই বাকীখিনিয়ে।
অহহহ। বাকী কি খোৱা বোৱাত কি আয়োজন কৰিছা?
খোৱা বোৱাত মাংস থাকিব তাৰপিছতে মাংস মাংস আৰু মাছটো দুইটা থাকিব তাৰপিছতে যোনে মাংস নাখায় পনীৰ মাছ নাখায় পনীৰ সেয়া থাকিব আৰু।
চালাড এইবিলাক কৰা নাই ভাজি চাজি?
এইবিলাক থাকিব আৰু সেইবিলাক কিবা কিবি থাকিব ইমান একদম সেইখিনিয়ে হিচাপ কৰাগৈয়ে নাই মানে আমি বোলো ঠাইতো চাই লওঁ, তাৰপিছতে বনোৱা মানুহ লৈ যাম তেতিয়াহে আমি অকমান চাব পাৰিম।
বনোৱা মানুহ আনিবা নেকি?
অ বনোৱা মানুহ লৈ যাম।
অহ।
উম।
আমাৰ ফালে তুমি কান্তি লাংচ ভেলগাত এইবিলাক আহিব পৰা আহিম বুলি ক'লে। এইবিলাক তোমাৰ পিকনিক স্পট হয় গৈ ভাল পাবা পিক তেনেকুৱা হা
ভেলোঘাট কান্ধেলাংছো গৈছো মই এবাৰ দুবাৰ দুবাৰ। বানসাৰদো বাদোবা
অ দুবাৰ দুবাৰ ন?
উ সেইকাৰণে মানে ম ইমান এটা যাব মন নাই। আমাৰ ইয়াতো আছিলে ওচৰতে। সেই চনকাত। তাৰ পিছতে আৰু পবিতৰা এইবিলাক কিবা কিবি আছে মায়ঙত। কিন্তু গৈয়ে থাকো যে সেয়া যাব মন নাই আৰু। অহ। বেলেগত গৈ ভাল লাগে।
অঁ।
তোমালোকৰ তাত আকৌ ৰাতি অকমান দেৰিকৈ আহিলে দিগদাৰ হব নেকি ন সোনকালে ওলাব লাগিব তাৰ পৰা।
নহয় একো চিন্তাই নাই।
তহঁতক চিনি পাই এনেকে।
অ উ চবেই চিনি পায় সেইটো কাৰণে একো চিন্তা কৰিব নালাগে। দেৰি বুলি কথা নাই আৰু।
অ অ।
উম। এয়া হব। কি হেৰি তোমালোকে কেতিয়া আহিম ভাবিছা।
আমিতো ভাবিছো সোনকালে মানে পিকনিকটো হলে এ লাষ্টলৈ থাকিলে ভাল নালাগে। মানে যিকেইটা দিন সেইকেইটাতে ভাল লাগে কিন্তু তেতিয়াও আকৌ বহুত মানুহ হয়।
অ এই মানটো হ'ব পাৰে। জেগা অকণ আগত। তেতিয়াকে ঠিক কৰি থ'ব লাগিব তোমালোক আহিবা মই যিহেতু ইয়াত আছোঁয়েইতো মই তোমালোকৰ কাৰণে জেগাকণ থৈ দিম বাৰু।
অহ। আমি হেৰি। ডিচেম্বৰ মানে আমি কৈছোঁ আৰু এতিয়া ডিচেম্বৰ পঁচিছ তাৰিখৰ পৰা জানুৱাৰী পাঁচ তাৰিখৰ ভিতৰত কোনোবা এদিন যাম আৰু।
ডিচেম্বৰ পঁচিছ।
উম
অঁ অ। বাৰু। সেয়া আৰু। বাকী কতো পিকনিক তেনেকে যোৱা নাই নেকি
তেনেকে নাই যোৱা লগৰখিনিৰ লগত এনেই ওচৰতে মানে ছোৱালী কেইজনী আৰু কেইজনী মানে আমি যাম। এটা পিকনিক ক'ত খাম কেইবাটাও খাম মানে এটা ওচৰতে কৰ'বাত যাম এনে অলপ। অকমান এনজয় কৰি আহিম আৰু এইটো মানে অকমান দূৰত গৈ এইটো সৰহ মানুহ সেইকাৰণে অলপ দূৰত যাম কমকেও ছোৱালী কেইজনী লগ হৈ ওচৰতে ক'ত যাওঁ এতিয়া ওচৰতে যাম আকৌ কোনোবা এটা। বঘৰা চাইডে। তোমালোকে কি তোমালোকক। একো পিকনিক উলোৱাই নাই নেকি। তোমালোকৰ একো পিকনিক ওলোৱাই নাই নেকি।
আমি। ওলাই আছে। অ